হেল্ল'
অ হেল্ল' কি কৰিছা?
এ এনেই আছিলো ৰ'বা তুমি
এ ময়ো এনেই আছো ৰবা মানে কালি এখন আমি অনুষ্ঠানলৈ গ'লো ন তাৰে কিবা অলপ মানে আমি ইয়াত এনেকুৱা অনুষ্ঠান মানে ধৰিলো তাৰে কিবা অলপ কথা ভাবি আছিলো আৰু।
কি অনুষ্ঠানত গ'লা হে অকলে অকলে মোকো কোৱাচোন।
এই মানে এই ৰাতি মানে অনুষ্ঠানটোত এই যিটো মানে বহুতো মুগা ৰেচমৰ যিবিলাক মেখেলা চাদৰ আছে সেইবিলাক পিন্ধিছিল আৰু মানে দেখি মানে সেইবিলাক মানে চাই কিনে আৰু ভাল লাগিছিল আৰু মানে হঠাতে মন পৰিল এইবোৰ যি মুগা ৰেচম আছে ৷ এ বহুতে বহুত কথা কয় আৰু কিন্তু এই মুগা ৰেচমৰ বিশেষত্ব আচলতে কি বা ক'বলৈ গ'লে বহুত ন?
এ মুগাৰ ৰেচমৰ কথা কৈছা মুগাৰেচম অসমৰ এটা ডাঙৰ গৌৰৱৰ অংশ ধৰা এ মুগা ৰেচমৰ যিটো প্ৰাকৃতিক সোণালী ৰং আৰু আৰু যিটো তোমাৰ দীঘলা স্থায়িত্বৰ বাবে ই সমগ্ৰ বিশ্বতে বিখ্যাত সেইটোতো তুমি জনাইছোন!
তাকে দিয়া এই মুগা ৰেচমটো মানে অসমৰে তোমাৰ সুনাম কঢ়িয়াই আনিছে আৰু-আৰু মই ভাবিছিলো মানে আৰু এই যে আন ডৰেচমৰ দৰে বেলেগ বেলেগ ৰেচম আছে মে সাধাৰণ কাপোৰ হ'ব কিন্তু যেতিয়া মই ওচৰৰ পৰা চা চালো আৰু কি একেবাৰে বেলেগ লাগেচোন আৰু মানে দেখিবলৈ ৷
অ মানে বহুত বেলেগ মুগাৰ যিটো উজ্জ্বলতা সেইটো কৃত্ৰিম ভাৱে সৃষ্টি কৰা উজ্জ্বলতা নহয়তটো ধৰা ইয়াৰ এটা নিজা প্ৰাকৃতিক সোণালী আভা থাকে সেইটোয়ে ধৰা ইয়াক আন ৰেছমৰ পৰা অলপ পৃথক কৰি তোলে আৰু৷
তাকেই দিয়া মানে মুগাৰ ৰেচনটো মানে অসমৰ তটা বিশেষেই আৰু ক'বলৈ গ'লে হয়নে নাই?
হয় হয়৷
এই যি মুগা ৰেচম যো আহে এই যে মুগা ৰচম কথা পালো এই ক পৰা আহেনো মানে কেনেকে তৈয়াৰ কৰা হয়?
তোমাৰ ইয়াৰ আৰম্ভণি বুলি ক'লেতো ইয়াৰ আৰম্ভণি হয় মুগা পলু যিটো থাকে তাৰ পৰা ধৰা এই পলু বোৰে মানে এটা বিশেষ ধৰণৰ গছৰ পাত খায় হা আৰু সেই পাতটো খাই ইহত ডাঙৰ হয় আৰু তাৰ পিছত ধৰা ইয়াৰ পৰা আমি যিটো সূতা থাকে সেইটো তৈয়াৰ কৰো আৰু লাহে-লাহে অলপ-অলপ কে
অ হহজে লাগিলছোন! বাস্তৱত কেনে আৰু মানে কষ্ট কৰা ক কাম ন বাস্তৱত?
এই বাস্তৱত অলপ কষ্টৰ কাম দিয়াচোন কাৰণ পহু যিটো পলু পালন কৰা হয় ন তাৰ পৰা আৰম্ভ কৰি সূতা উলিওৱা হওক বা ৰং চং কৰা হওক তাঁতত বোৱা হওক প্ৰত্যেক প্ৰত্যেকটো ঘাপতে ধৰা ধৈৰ্য আৰু দক্ষ্তা প্ৰয় নহয় আৰু মানে এনে তুমি ধৰা যে যেনেকে ইচ্ছা তেনেকে কৰো বুলি কৰিব নোৱাৰা আৰু অলপ জানিব লাগিব সেইটো বিষয়ে অলপ শিকিব লাগিব কামবোৰ কেনেকে কৰা হয়৷
হয় দিয়া মানে-মানে বহুতে মানে-মানে কঠিন কঠিন হয় ন এইবিলাক মুগা ৰেচম এইবিলাক কাপোৰ বনাবলৈ তুমি ক'লাই যে পলুৰ পাতৰ পৰা আৰম্ভ কৰি কলাই যে এইবিলাক ৰং কৰা হওক তাঁত-তাঁত বোৱা হওক তাঁত বোৱাত আৰু কিমান কষ্ট হ'ব লাগিব সেই কষ্ট কৰি আমাৰ কাৰণে আমাৰ-আমাৰ অসমৰ কাৰণে সেই গৌৰৱটো কঢ়িয়াই আনে৷ তেওঁলোকক মানিব লাগিব আৰু মানে তেওঁলোকে এই যি কষ্ট কৰি মানে এই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো প্ৰতিভাৰ কৰে ন প্ৰতিভাৰ ধৰি লোৱা পলু অ আনিলে তেওঁলোক পহিলে এনেক কলা তু ক'লা যে তুমি আইনে পুহিলে তেওঁলোকৰ পৰা ৰেচন ওলালে মানে বহুত আৰু ক'বলৈ গলে বহুত আছে বাকী তুমি জানা নেকি এ মই কিবা এটা সুধিলো হয়?
কি কথাবা সুধাচোন
মানে অসমৰ কোনটো অঞ্চলত মানে বেছি মানে মুগাৰ যিটো উৎপাদন সেইটো কোনটো অঞ্চলত বাৰু জানা নেকি?
সেইটো মই জানামতেতো ধৰা শিৱসাগৰ হওঁক যোৰহাট হওক গোলাঘাট আৰু ধৰা আন কিছুমান অঞ্চলত হয় আৰু মুগা পালন আৰু উৎপাদনৰ পৰম্পৰা আৰু তাতে ধৰা এইবোৰ অঞ্চলত তোমাৰ বহু পুৰণি আৰু এই পৰম্পৰাটো মুগা পলু উৎপাদন আৰু পালন কৰাটো ৷ ওহ
মানে তুমি বহুতে জানা আৰু ক'বলৈ গ'লে মানে বহুতে শিকিছা আৰু তুমি৷
অ মানে ধৰা আমাৰ পূজা পাৰ্বণতোতো ইয়াৰ গুৰুত্ব আছে না বিয়া সবাহতো মুগা কাপোৰৰ বহুত গুৰুত্ব আছে কাৰণ ধৰা যিটো মুগা কেৱল এইটো এটা কাপোৰ নহয় ন ই ধৰা অসমীয়া ঐতিহ্যৰ এটা প্ৰতীক বুলিও তুমি ক'ব পাৰা৷ আৰু ধৰা বহু পৰিয়ালত যেতিয়া বিয়াৰ সময় আহে তেতিয়া দেখা পাবা যে মুগা মেখেলা চাদৰ উপহাৰ দিয়াতটো এটা পৰম্পৰা আৰু বিশেষ পৰম্পৰা মানে সেইটো দিবই লাগিব৷
হয় দিয়া মানে এই যিটো বিয়া ঘৰাই যিটো মুগাৰ কাপোৰ পিন্ধি আহে ন কইনাই হওক তোমাৰ আৰু আন আন মহিল বিলাকে হওক মানে দেখিবলৈ খুবেই শুৱনি ন?
অ শুৱনিতো হয় ধৰা মোৰ আইতাৰো মানে এটা পুৰণি মুগা মেখেলা চাদৰৰ আছে আৰু মানে আইতা সযতন ৰাখিছে ধৰা বহু বছৰ পুৰণি হ'ব পাৰে কিন্তু মানে মোক আইতাই দেখাইছিল আৰু কিন্তু তাৰ ৰং যিটো ৰং সোণালী ৰংটো সি সেই ৰংটো কিন্তু এতিয়াও একে যেনে পাবা তুমি যদি নতুনকে কিনা ৷
কি কোৱা য়ে সেইটোৱেটো আহ আৰু সেইটোৱে মানে আইতাই যে সজতনে ৰাখিছে কিয় ৰাখিছে সেইটোৱে মুগাৰ এটা অয়নতম গুণ ন মানে তোমাৰ সময়ৰ যিটো লগে-লগে হ'ব পাৰে কাপোৰ পুৰণি হ'ব পাৰে কিন্তু কাপোৰ পুৰণিও হয় কিন্তু তোমাৰ যিটো মুগ ৱা যিটো বহু বছৰ ধৰি মানে নিজৰ যিটো সৌন্দৰ্যতা সেই সৌন্দৰ্যটো কিন্তু ধৰি ৰাখিব পাৰে ন?
অ কাৰণ আৰু ধৰা মুগা কাপোৰ উ মাহঁতে কোৱা মতে আৰু মুগা কাপোৰ পিন্ধিলে ধৰা কিবা এটা বোলে বিশেষ অনুভৱ হয়৷
অ সেইটো মোৰ মায়ও বাৰু কৈছে যে কিবা বোলে কৈছে বাৰু মোক যেনেকে তোমাৰ বিশেষকৈ কোনো উৎসৱত বা বিহুৰ অনুষ্ঠান হওঁক বা তোমাৰ এই যিটো মুগা অনু বিহুৰ অনুষ্ঠানত এই যি মুগাৰ যিটো পিন্ধিলে কিবা এটা এক ধৰণৰ এটা গৌৰৱ অনুভৱ কৰে আৰু তেওঁলোকে মানে নিজে নিজৰ সংস্কৃতিটো তেওঁলোকে দাঙি ধৰিছে বা নিজৰ তেওঁলোকে পৰম্পৰাটো তেওঁ মানুহৰ আগত লৈ ফুৰিছে বা মানুহৰ আগত দেখাইছে এইটো আমাৰ পৰম্পৰা তো মানে তেওঁলোকৰ ভাল লাগে আৰু সে কৰিলে আৰু
পিছে এতিয়া তোমাৰ মতে এতিয়া নতুন প্ৰজন্মৰ মাজত মুগা কিমান ব্যৱহাৰ কৰা হয় হে?
আগতকৈ বেছিয়ে চাগে ব্যৱহাৰ কৰে আৰু মানে তোমাৰ আগতেই কেৱল তোমাৰ মেখেলা চাদৰ বা তোমাৰ যিবিলাক চেলেং আছিল চেলেং চাদৰতে মানে সীমাবদ্ধ আছিল আৰু তাৰ ওপৰত মানে যাবলৈ নাছিল কিন্তু তোমাৰ এতিয়া যিটো মুগাৰ শাৰী হওক কুৰ্তা হওক জেক মানে বহুত আৰু বহুত মুগাৰ আন নতুন নতুন মানে আধুনিক যিটো ফেশ্বন আছে ন, সেই ফেশ্বনত বহুত সামগ্ৰীতে মানে বনোৱা মানে ব্যৱহাৰ কৰা হয় আৰু মুগাটো।
বাপৰে ইমান বস্তু ওলাইছিল নেকি, মইতো গমেই নাপাওঁ দেই।
এয় সময়ৰ লগে লগেনো কি এইটো ডিজাইন বিলাক সলনিয়ে হৈ থাকে আৰু কিন্তু যিটো তোমাৰ মুগাৰ মূল ন সেই মুগাৰ মূলৰ পৰিচয়টো একেই বাৰু দিয়াচোন, একেই হৈ আছে এইটো।
আৰু মই শুনিছো বিদেশতো ধৰা মুগা, যিটো মুগা ৰেচম আৰু তাৰ চাহিদা বোলে বহুত বেছি?
ঠিকেই ওনাইছে দিয়া একদম, মানে যিটো অসমৰ মুগা বা তোমাৰ মুগা ৰেচম হওক মানে বহুত দেশলৈ যায় ন মানে সেইটো আৰু বহুত দেশত মানে অ মানে ছাইডে তাত বহুতেই বেছি। মানে ইয়াৰ ইমানেই গুণ আছে যে ইয়াক অ বাহিৰৰ যিবিলাক দেশ আছে সেইবিলাকে ল'ব খোজে খোজে সেইকাৰণে ইয়াৰ যিটো চাহিদা আছে সেইটো বৃদ্ধি হৈয়ে আছে আৰু মানে ধৰি লোৱা তোমাৰ মানে সৌন্দৰ্যৰ বাবে ইয়াৰ, বা তোমাৰ যি গুণ আছে, সেইবিলাক গুণৰ বাবে বিদেশী যিবিলাক বজাৰ আছে সেই বিদেশী বজাৰত ইয়াৰ মূল্য বহুত যথেষ্ট আৰু। ক'বলৈ গ'লে
অ, বাকী তোমাৰ দেউতাটো ধৰা মুগা উৎপাদনৰ লগতে জড়িত অলপ-চলপ মানে তেওঁ জানে অলপ-চলপ তাৰ বিষয়ে। ত তুমি কি ভাবা মুগা উৎপাদনৰ লগত কি বহুত মানুহ জড়িত হৈ থাকে নেকি?
এই বহুত দিয়া বহুত ক'বলৈ গ'লে বহুত মানুহে জড়িত হৈ থাকে। তোমাৰ ধৰি লোৱা প্ৰথমতে পশুপালন তুমি ক'লে ফাৰ্ষ প্ৰথমতে কয় যে পশুপালন কৰিব লাগে সেইবিলাক, এই এ মুগাত ত সেই পশুপালন কৃষক লাগিব তোমাৰ তাৰ পিছত সূতা প্ৰ চুটি কৰাৰ কাৰণে লাগিব তোমাক অহ মানুহবিলাক, তাঁত-তাঁত ববৰ কাৰণে তাঁত শিল্পবিলাক লাগিব আৰু এইবিলাক ব্যৱসায় কৰিব কাৰণে হাজাৰ হাজাৰ মানুহৰ মানে জীৱিকা ইয়াতে নিৰ্ভৰ হৈ হৈছে আৰু, আৰু ইয়াৰ লগত জড়িত হৈছে।
অ হয় দিয়া তাকে ময়ো ভাবো আৰু ধৰা এটা মুগা কাপোৰ কিনিলে কেৱল কাপোৰ কিনাই নহয় দিয়াচোন, তাৰ লগত যিবিলাক মানুহ জড়িত হৈ থাকে তেওঁলোকৰ পৰিশ্ৰমৰো মূল্য দিয়া যেন হয় আৰু
এই একদম ঠিক কথা হৈছে কিন্তু আৰু তোমাৰ প্ৰতিটো মুগা কাপোৰৰ যিটো আঁৰত, যিটো বহুত দিনৰ পৰিশ্ৰম আৰু যিটো অভিজ্ঞতা সেইটো বহুত লুকাই থাকে, লুকাই থাকিছে আৰু।
অ বাৰু তুমি তাঁতত যিটো যেনেকে বুৱে কাপোৰটো তাৰে প্ৰক্ৰিয়াটো দেখিছা নেকি?
অ মই এবাৰ দেখিছিলো ৰবা মানে, মানে বহুত ভাল লাগে আৰু মনোমোহা যিটো তাঁতৰ শব্দ আহি থাকে ন সেইটো শুনিবলৈ বহুতে মানে মনোমোহাৰক, সেইটোৱে আৰু যিটো সূতাৰ যি নক্সা আছে আৰু যিটো ধীৰে ধীৰে তোমাৰ কাপোৰখন যিটো গঢ় উঠা সেইটো মানে মানে দেখিবলৈ বহুতে অ পোন্দৰ যোজননা আৰু
হা হয় দিয়া, মানে এতিয়াতো বাৰু মেচিনে বোৱা কাপোৰৰ যুগত হাতৰ কামৰ মূল্য বেছি বুজা উচিত আমাৰ কাৰণে কিন্তু হাতৰ মূল ধৰা মেচিনৰ কাপোৰবিলাকে মানুহে আজিকালি বেছি গুৰুত্ব দিয়ে সেই ক্ষেত্ৰত এটা কথা মানিব লাগিব যে ধৰা আমাৰ তাঁত শিল্পীসকলক, আমি ধৰা তেওঁলোকৰ মনোবল ব-বঢ়াবৰ কাৰণে তেওঁলোকে হাতে বোৱা যিটো কাপোৰ সেই কাপোৰটো আমি বেছিকৈ ব্যৱহাৰ কৰিব লাগে নাই কি ধৰা মেচিনত যি যিটো কাপোৰ থাকে সেইটো তুমি কি ভাবা এই ক্ষেত্ৰত?
হয় দিয়া একদম একদম ঠিক কথা কৈছা এই যিটো মেচিনৰ কাপোৰ ব্যৱহাৰ ন এইটো বহুত বাঢ়ি গৈছে আৰু এইটো প্ৰভাৱ এই অসমৰ যিটো গামোচা, সেই গামোচাতটো পৰিছে এতিয়া বহুত মানুহে এই কিনা গামোচাৰে, কিনা গামোচাৰে মানুহক দিয়া আগতে হাতী বই দিছিল ন আৰু এইটো হাতৰ কামৰ যিটো এটা আত্মা থাকে ন, সেই আত্মাটো যিটো যিটো মানে মেচিনে সম্পূৰ্ণ কৰিব নোৱাৰে আৰু কবলৈ গলে তো এই মেচিনে বোৱাত তো আমি ইটো কমাব লাগিব আৰু যিটো হাতে বোৱা শিল্প বিলাক আছে তেওঁলোকক আমি আগবঢ়াই লৈ যাব লাগিব।
হয় দিয়া এইবোৰ কথাৰ ওপৰত পাতিলে মানে কথা পাতিলে একদম গাটো খিৰখিৰাই উঠে, মানে ইমান ভাবিব লগা কথা কিছুমান মানুহে যে চিন্তা নকৰে তাৰ কথা আমি যদি যেতিয়া মানে মনৰ পৰা ওলাই আৰু কথাবোৰ তেতিয়া ভাবিয়েই আচৰিত লাগে কথাবোৰ।
তাকে দিয়া কথা ওলালে কথা ওলায়ে থাকিব আৰু তোমাৰ এই মুগা ৰচমনা এইটো অসমৰ এটা গৌৰৱ হয় আৰু এই গৌৰৱটো আমি আগন্তক যিবিলাক প্ৰজন্ম সেই প্ৰজন্মলৈ আমি আগুৱাই লৈ যাব লাগিব হয়নে নহয়
হয় হয় নিশ্চয়, বাৰু আজিলৈ ৰাখ শিচোঁ দিয়া মোৰ মানে অলপ এতিয়া কাম আছে, পিছত কথা পাতিম নে কি?
দিয়া হ'ব দিয়া, তে।